হেল্ল', হেল্ল' হেল্ল'
অ', কৰি আছ?
এ' বহি আছোঁ। তই?
এ ময়ো এনেই বহি আছোঁ আৰু। ভাত-চাত খালি? অ' খালোঁ দে। জাষ্ট খাই উঠিছোঁ মানে।
অ' অ' মইয়ো অলপ আগত খাই আহিছোঁ। হ'ব দে ভাল ভাল, তোৰ?
এ ঠিক্‌ ঠাক্কে চলি আছোঁ আৰু। এতিয়া দিন বিলাক কেনেকুৱা চলি আছে জানয়ে দেখোঁন।
সেয়া বে
তাকে ভাবিছোঁ বিজনেছ এটা কৰিম বুলি। বিজনেছ এটা ষ্টাৰ্টআপ দিম বুলি ভাবিছোঁ।
অ'- কিহৰ ওপৰত?
মই ভাবিছোঁ, এ' এইটো যেটো আমাৰ-ব্ৰইলাৰৰ যে ফাৰ্ম যে
উম্‌
খুলিম বুলি ভাবিছোঁ মই। তাতে অকণ ইনভেষ্ট কৰোঁ বুলি ভাবিছোঁ।
পাৰ ভাল কাম দেই। ব্ৰইলাৰ -ফাৰ্মো- মানে পাল বুইছ তাতে বহুত
তাকে মাথা মাৰি আছোঁ এতিয়া মানে- ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ। অ। কাৰণ ফিউচাৰৰ কথাটো ভাৱিব। দিব লাগিব ন?
সেইটোৱেই, এতিয়া ব্ৰইলাৰ ফাৰ্মত মানে তোৰ জেগা লাগে, পইচা লাগে, দানা-চানাৰ কথা আছে।
অঁ ইনভেষ্টমেণ্ট, ইনভেষ্টমেণ্ট কিমানমান যাব চাগে?
মই আন্দাজ লব নোৱাৰিম নহয়।
আৰু এটা মই মানে শুনিছোঁ দেই, মানে কোম্পানীৰ লগতো আছে। কথা। কোম্পানীৰ পৰাও লব পাৰি বুলে। হয় নেকি কথাটো?
কোম্পানীৰ পৰা মানে, এই ব্ৰইলাৰ পোৱালীবোৰ?
অঁ, পোৱালিবোৰ কোম্পানীৰ পৰা লয় মানে ব্ৰইলাৰবোৰ তাতে বেচিব। পাৰি, পিছত সিহঁতকে বেচিব পাৰি।
অঁ, অঁ হয় চাগে দে মৌ। শুনিছোঁ
ষ্টাৰ্টআপটো মানে অলপ কষ্ট আছে, কিন্তু মানে চাওঁচোন কি হয় ন?
তই এক কাম কৰ, ব্ৰইলাৰ জানিছ, তই ব্ৰইলাৰ পুহিবো নালাগে। তই হাঁহ পোহ, হাঁহত বেছি কষ্টও নহয়।
নাই, মানে ম মই ভাবিছো নহয়, নহয় হাঁহ মানে এতিয়া তোমাৰ কি জানা, এতিয়া এটা। চিজনতে হব বস্তুটো, মানে গোটেই ছিজনটো চলাব পাৰিম নহয়, বুজিছা নে?
এইটো হয়, এতিয়াতে হাঁহৰ মানে কণীও ভাল বিক্ৰী হয়। হাঁহৰ ডিমবোৰ নে এ যোৰা ত্ৰিশ টকা।
হয় নেকি?
অঁ
নহয়, মানে ব্ৰইলাৰটো মানে কি জানা কমনকমন ন বস্তুটো চলি থাকে। এতিয়া হাঁহৰ তোমাৰ অলপ ভেলুটো বেছি ন। পইচা নোপোৱা নহয়, মানে বিক্ৰীতো কম, মানে বুজিছা নাই? বিক্ৰীতো কম যে চিজনত যাব অঁ। তেনেকা বিহু-চিহু অ অকল স্পেচিয়েল অকেজনত যায় মানে, বুজিছা নে? পিকনিক-চিকনিক, যেতিয়া উলাব, তেতিয়া। এতিয়া যাব তোমাৰ হাত। এনেইতো নাইয়ে একো।
উম্, ব্ৰইলাৰটো ঠিকেই আছে, ব্ৰইলাৰটো বেয়া নহয়, ব্ৰইলাৰটো মানে অল। চিকেন খায় মানে লাগে গৰম হওক ঠাণ্ডা হওক।
আছে আকৌ তোমাৰ এতিয়া ধৰা এটা এষ্টিমেট এটা লৈছোঁ, হা। তোমাৰ ধৰা মই হাজাৰ পোৱালি আনিলোঁ, হাজাৰৰ ভিতৰত তোমাৰ দুশ। শ-তিনিশ মৰিয়েই যায়। আকৌ তাৰ ভিতৰত তোমাৰ দানা আছে, দানা-পানী দিব লাগিব, কষ্টও আছে নহয় বহুত। আকৌ মাটিও তোমাৰ লাগিব নহয়, মাটি তোমাৰ এনেকে হেৰি বনাব কাৰণে। অঁ, চোৱা সময় দিব লাগিব সেইটোৱেই। তাকেই ভাবিছোঁ এতিয়া।
পাৰ্টনাৰশিপো কৰো নেকি?
অ' তুমিও কৰিবা নেকি? কৰা যদি কৰিব পাৰি কিন্তু মানে? জেগাটো অকণ বেছিকৈ লাগিব বুজিছা।
সেইটো হয়। মই আৰু এটা কথা ভাবি আছো। বেছি জেগাও নালাগে কষ্টও নাই কিন্তু। মাছৰুম খেতি মাছৰুম।
মাছৰুম। অ' মাছৰুম চলিছে ন এতিয়া। তোমাৰ কেজি দুশ টকা নেকি ন এনেকে।
অ' দুশ নে তিনিশ কি আৰু ইমান কষ্টও নাই।
সেইটো হয় বাৰু বাট কষ্ট নোহোৱা নহয় কষ্টতো লাগিবই বাৰু চবতে কষ্ট থাকেই। তুমি কি কোৱা?
উম এইটো হয় বাৰু
কাৰণ, মাচৰুমত এতিয়াটো আৰু তোমাৰ জেগাটো লাগিব আৰু তাতটো তোমাৰ ডেইলি স্প্ৰে মাৰিব লাগিব।
অ', ডেইলি ৱাটাৰ স্প্ৰে কৰিব লাগিব মানে তোমাৰ ঘাঁ লাগিব।
চাফ-চিকুণ কৰিব লাগিব, তাত বোলে সাপ হয় বোলে, মাচৰুম খেতিত।
অ', সেইটো গম নাপাওঁ বাৰু। ।
হয় বোলে বহুত।
সেইটো গম নাপাওঁ। এনেই, মাচৰুম খেতি মানে, এতিয়া বহুত ট্ৰেণ্ডিঙত চলি আছে।
অ' সেইটো হয় বাৰু গম নাপাও দেই বাৰু মানে শুনিছো বাৰু মাছৰুম বহুত হৈছে ষ্টাৰ্ট আপটো সেইটো বেয়া নহয় বাৰু ন। তাতো ইনভেস্টমেন্টটো তোমাৰ খালি, চিট কেইটা কিনিব লাগে আমি। অকল চিটটো কিনিলেই হ'ল। বেগ মানে তোমাৰ পলি পলি বেগ ন? বেগ আৰু প্লাষ্টিকটো তোমাৰ যে, পি পি টো যে। অ, দীঘল, দীঘল পি, পি কেইটামান লৈ পেলাই, তাত তাতে মানে তোমাৰ ঘাঁ দিছে খেৰটো মানে সিজাই পেলাই অ' সিজাই শুকুৱাই পেলাই তাত ভৰালেই হ'ল ন আৰু তাত পানী ঢালি থাকিব লাগিব। অকণ অকণ ফুটা কৰিলে হ'ল তাত মানে ওলাই যায় ন, সেইটোয়ে কৈছে আপুনি? মেডিচিন দিব লাগিব চাগে নহ'লে ভেঁকুৰি যাবতো বস্তুটো। সেইটো ফাঙ্গীয়ে হয় আচলতে, ভেঁকুৰিবই লাগিব বুইচা। মেডিচি দিব নালাগে নেকি? কাঁহটোৰ ফাঙ্গীয়ে হয় ন, এটাৰ মাছ টো এটা ফাঙ্গীয়ে হয়।
হয় বাৰু। ইমান এটা ভালদৰে গ'ম নাপাওঁ।
ভালকে আমি মানে, চাই-চিটি ল'ব লাগিব বুজিছা ষ্টাৰ্ট আপটো। মানে কিয়, কোৱাচোন? মানে ধৰ কাৰণ তোমাৰ মাছৰুমটো এতিয়া ধৰা ভাল মাছৰুম দিছে নে এতিয়া বেয়া মাছৰুম দিছে সেইটোও কথা নহয়।
মাছৰুমৰ গুটিটো ক'ত পায়? অৰ্ডাৰ দিব পাৰি নেকি?
সেইটোয়েইটো নাজানো। এতিয়া আমি ভাল পৰা ল'ব লাগিব, বুজিছ মানে ভাল চিলাৰ নুশুনিবা, তাৰ পৰা ল'ব লাগিব। অ', বিশ্বাসী এটাৰ পৰা। নহ'লে পিছত ঠগি দিব নহয়। অ', সেইটোৱেই। সেইকাৰণে ভাবিছোঁ।
উম বিজনেছটো কৰিব লাগিবই। এ, নাই, মোৰ জবটো, মানে, মই বিজনেছ কৰিম বুলিয়েই জব টোপা ওলাই গ'লোঁ।
নাই, ওলাব নালাগিছিলে। সেইটো কৰি থকা। তাৰ পিছত, বাহিৰে-বাহিৰে মাথা মাৰিলা, হয়। কিমান আছিলে তোমাৰ? হেৰি আছিল ন? নাইন টু ফাইভ আছিল নে নাইন টু এইট আছিল? নাইন টু ফাইভ ন? ঠিকে আছিলে দিয়া চোন পিছৰ কোন অকন ৰেষ্ট লব হয় ও দিয়া চোন। পাছে।
তেওঁ একো নাই। মই বিজনেছেই কৰিম, বুজিছা? উম, বিজনেছেই কৰিম মই। বিজনেছ, মানে, এতিয়া এইকেইটাতে লাগিম। আৰু মাছৰুমোৱেই, মানে, টাৰ্গেট কৰি থৈছোঁ, বুজিছা।
অ', ঠিকে আছে। মাছৰুমটো বেয়া নহয়। মাছৰুমটো ভাল, বুজিছা। কিন্তু মাছৰুমটো, তুমি, হেৰি, কৰিব নালাগে। চিকেনটো কৰিব পাৰি, কিন্তু, মানে, তোমাৰ জেগা লাগিব, প্লাছ বহুত লেতেৰা হয়, বুজিছানে? বহুত গোন্ধায়। বেমাৰ হ'ব। পোৱা চান্স আছে। আৰু এতিয়া, তুমি মানুহৰ ঘৰৰ ওচৰতটো কৰিব নোৱাৰা। এয়া হয় নে?
হয়-হয়। অ', আৰু এটা, তোমাৰ যদি দূৰত যদি মাটি আছে ন, তুমি গাহৰি পুহিব পাৰা
গাহৰি পুহিলে, তোমাৰ এটা কথা আছে। কি জানা, নাজানা। তাত তোমাৰ দূৰত থব লাগিব বস্তু কাৰণ ঘৰৰ ওচৰতটো পুহিব নোৱাৰা। ঘৰৰ ওচৰত বহুত লেতেৰা কৰে, বহুত লেতেৰা কৰে। আগত, তুমি, লাভ আছে, মই নকওঁ, লাভ নাই বুলি। তোমাৰ, তাপা, তোমাৰ আকৌ, হেৰি, আছে নহয় এতিয়া যে, তোমাৰ এতিয়া ধৰক ভাল হোটেল-চোটেল এখন ঠিক কৰি ল'ব লাগিব। তুমি মাহত দানা দিব লাগিব। বহুত কষ্ট আছে। আৰু এতিয়া, তুমি এটা ধৰ, অ', দানা দিব লাগিব নহয়। অ', মানুহ ৰাখিব লাগিব। মানুহ ৰাখিলে, তুমি এক্সট্ৰাকে মাহত দহ হাজাৰমান টকাটো দিবই লাগিব। বুজিলা নে নাই? মানে, গাহৰি তোমাৰ নিজৰ ঘৰত লাগিব। আৰু চাৰিপাশে, মানে, মানুহৰ ঘৰ নোহোৱাব লাগিব। মাটিটো ডাঙৰ লাগিব, বুজিছা।
জানিছা মোৰ মানে মামা আছে। মোৰ মামাই গাহৰি পোহে।
অ', হয় নেকি?
ঘৰৰ মানে, অলপমান দূৰতে পোহে। কিন্তু বহুত বেয়া গোন্ধায়। আৰু গোটেই দানাখিনি মানে, সেই মামাই আনা-নিয়া কৰে।
অ', কষ্ট আছে, বহুত কষ্ট আছে গাহৰি।
কষ্ট আছে স্কুটিত আনা নিয়া।
অ', বহুত গুন্ধাই তোমাৰ বেমাৰ হৈ যোৱা চাঞ্চ আছে, সেইকাৰণে মানে মানুহৰ ঘৰৰ ওচৰত ৰাখিব নোৱাৰা, তোমাৰ বাহঁনীত তোমাৰটো শুনা মানে কেনেকে পাৰিবা- কেনেকে পাৰিবা জানা তোমাৰটো ঘৰটো মা বহুত আছে হা', তুমি একৰ কৰিয়ে থোৱা আৰু পিছফালেটো বাহঁনী টান আহিছে, তিনিক পাৰিবা তোমালোকৰ পুহিবলৈ। তেনেকোৱাত ভাল,
গাহৰিবোৰ বহুত ডাঙৰ-ডাঙৰ হয় সোনকালে।
অ ডাঙৰ হয় বাৰু নকয় আকৌ বেমাৰ হলে যে একে ঝাতকাটে গুচি যায় যে গম পাইছ।
অ তেনেকে বেমাৰো আহে ন।
এ তোমাৰ হৈছিলে ন মানুহ এঘৰৰ আৰু গাহৰিটো, তোমাৰ ঝাতকা যে কিমান পোন্ধৰ বিছটা মৰি গ'ল ঝাতকা। কিমান লাখ টকাৰ লোকচান হৈছে। একেবাৰতে বেমাৰ।
ইয়ে ৰাম তাৰ যে', কিমান লছ
অ', বহুত লৰছে, ঘৰ- চৰ তেনেকে পৰি আছে এতিয়া কি ধুনিয়াকে বনাই লৈছে। তেতিয়া, বেমাৰত একে ঝাপতে পেলাই দিলে। তাতে আকৌ বেমাৰতে গাহৰি কেজিটো জানাই তুমি জানাই কেনেকুৱা হৈ গৈছিলে এশ টকা -দুশ টকা কেজি হৈ গৈছিলে গে। গাহৰি কেজি অ', বেমাৰ কাৰণে, এশ টকা, দুশ টকা কেজি
উম', এতিয়া কি ওৱান কেজি অ', - অ ', এই মই বিহুত চাওঁতে, কিমান তিনিশ -চল্লিশ আছিলে হবলা
অ ', সেই', তেনেকে ক'লোঁ মই তোমাৰ চাৰে- তিনিশ তেনেকেই হ'ব
গাহৰিটো কিন্তু ইনভেচ বহুত কৰিব লাগিব এটা গাহৰি মানে। চাগে পাঁচ হাজাৰ মান হ'ব। হ'ব', আছে, বিক্ৰী কৰোতে তোমাৰ ত্ৰিশ-হাজাৰ চল্লিছ হাজাৰ ওলাই যাব।
ত্ৰিশ -হাজাৰ, চল্লিছ -হাজাৰ এটা
বেছি ওলাব পাৰে, যদি তোমাৰ গাহৰিটো ডাঙৰ হয়।
চাচোন বাৰু গাহৰিটো বেয়া নহয় ইমান কষ্টটো বহুত বুইছানে।
সেইটো হয় ', অহ', ছাগলীটো কেনেকুৱা হ'ব?
ছাগলীটো তোমাৰ মানে লাভ নাই, সঁচাই কৈছো মই ছাগলী একেবাৰে লাভ নাই তোমাৰ। পুহিম। এ তোমাৰ, আমাৰ আছিলে মানে। হয়, মানে কথাটো গম পাউ ন। পুহি লাভ নাই।। বহুত জগৰ লগায়। তুমি ডেলি পাত কাটি আনি দিব লাগিব। দানা দিব লাগিব। লাষ্টত দিলেও ইমান নাপাবা। হু, এৰাল দি থলেও হ'লেও তোমাৰ কষ্ট আছে ন, তাত।
কষ্ট আছে, আজিকালি চুৰু বহুত ওলাইছে।
উম, বহুত লাগিছে কিন্তু মই এটা কথা ভাবো, কি জানা মানে ধৰ যদি বিজনেছ কৰিম বুলি ভাবিছা ন', ধৰ হোম বিজনেছ আৰু। যে তুমি কাম এটা কৰিব পাৰা, যে ঘৰতে মানে এনেকে পুখুৰী এটা ল'লা। যদি ডাঙৰ হয়। পুখুৰী এটা ল'লা। তাতে মাছ পুহি থৈ দিলা মাছৰ তোমাৰ একো খৰচা নাই। দানা চানা নাই এনে মন গ'লে তেতিয়া ভাত চাত দি থাকিবা। খাই থাকিব মাছকিনো ডাঙৰ হ'বই। অ', মানে ৰাস্তাৰ ওচৰত অ', বছৰে বছৰে তোমাৰ এটা নিজে ওলাই থাকিব। খালি পোনা তুমি এৰিব লাগিব মতা মাইকী বিলাক এৰিব লাগিব। আৰু তাত তুমি ধৰা মাছে মাছক চোৱা মানে ধৰ ডাঙৰ ডাঙৰ মাছ এৰিব নোৱাৰিবা।
মানে ভালকে ভেটিব লাগিব নহলে তোমাৰ মানে মানুহে লৈ গুচি যায় না কিছুমানে বৰ
অ', কুচিয়া চুচিয়া অ', কুচিয়া আহিছে চৰি দেই এইটো জ এই যে মাগুৰ মাছ দিব পাৰিবা লোকেল মাগুৰটো। শিঙি মাছ এৰিব পাৰিবা তাৰপা তোমাৰ আকৌ হেৰি মিছা মাছো এৰিব পাৰিবা মিছা মাছো পাৰা খেতি কৰিব, মিছা মাছ খেতি কৰা তাৰ মিছা মছ বৰ লতেৰা গম পাইচা নে মাছটো মিছা মাছ টো লেতেৰা তুমি অকলে পুহিব লাগিব তাক, এনেকৈ মানে ধৰ এটা যে এনেকৈ ৱাল্ডি ভেদ কি তাৰ মাজত চাং পাতি পাতি কা এৰি দিব লাগিব তেতিয়া হ'ব মিছা মাছ বহুত ডাঙ ডাঙৰ হয়।
ডাঙৰ, ডাঙৰ হয় ন?
চাইছিলো কিন্তু বহুত লেতেৰা। দাম আছে অ তোমাৰ হেৰি টকা নেকি ন, তিনিশ টকা কেজি নেকি? তিনিশ টকা নে অ তিনিশ টকা কেজি হ'ব, তেনেকৈ খাই ভাল লাগে বাৰু দেই পণ পণ আৰু ভাল লাগে খাই। কিন্তু আমাৰ ইয়াত ই ইমান নাই বুজিছা, ইয়াত ইমান হেৰিটো নাই। পণ প্ৰণৰ হেৰিটো ইয়াত ইমান হেৰি নাই। তুমি বাহিৰৰ চাইডে দি দেখিছা নাই বহুত এইটো বহুত অ কৰিবতো লাগিবই চোৱা তোমাৰ এতিয়া তুমি নিজে চোৱা কি কৰিবা ন?
উম, হ'ব দিয়া আৰু ঠিকে আছে ন
তুমি কেতিয়াৰ পৰা ক'বা তেন্তে কি ষ্টাৰ্টআপ দিয়া। অ পাৰ্টনাৰশিপকে কৰিম বাৰু আমি। কিন্তু মানে ধৰ চাই লওঁ আৰু ধৰ আমাৰ পইচা-চইচা অলপ এতিয়াও গোট পাৰিবা? তুমিও জবটো জব তোমাৰ জবটো এৰি নিদিবা বুজিছা তুমি জব এটা কৰা। তুমি জবটো গোতাই লোৱা। মইও কেইটামান গোটাই লওঁ তাৰ পি ছত আমি নেক্সটৰ পৰা ষ্টাৰ্টআপটো দি দিওঁ কি কোৱা? নেক্স ইয়াৰ তোমাৰ টু থাউজেণ্ড টুয়েনটি ছেভেনৰ পৰা আমি ধৰ চাওঁ চাৰি পাঁচ বছৰ একে লাতে লাতে তে ইনভেষ্ট কৰোঁ যিমান পাৰোঁ কষ্ট কৰিম। যদি কিমানত ভাল হয় উন্নতি হয় তেতিয়া আগবাঢ়ি যায়, তেতিয়া আমাৰ বেলেগ কথা হয় নে নাই?
অকে মোক জনাবা।
মই জনাম বাৰু টেনচন নল'বা তুমি সেইটো।
উম উম
এতিয়া আমাৰ লাইভৰ ওপৰত কথা লাইভত লাইফটো মানে এইটো কেনেকুৱা লাভ হয় ন? লাইফটো হৈছে স্বাভাবিক কৰিবলৈকে সেইকাৰণে কষ্ট কৰিবই লাগিব উপায় নাই মা দেউতাক চাবই লাগিব, তুমিও চাবই লাগিব তেনেকুৱা কথা আৰু
উম
দিয়া বাৰু ঠিকে আছে ন?
অ'কে ঠিকে আছে দিয়া উম উম